হেল্ল মই ভালে আছো।
ময়ো ভালেই আছো।
কি কৰি আছ এ
তোমাৰ, মই এতিয়া এনেই চোফাত বহি আছো। আজিৰ দিনটো তোমাৰ কেনেকে গ'ল?
মোৰ দিনটো আজি ভালেই গ'ল দিয়া, আজি বৰষুণ এনেকুৱা নাছিলে। এৰি বৰষুণ বতৰটো মানে তেনেকুৱা হৈছে ন, বৰষুণ আহিব আহিব কিন্তু বৰষুণ অহা নাই। এ আগতে বহুত ৰ'দ দিছিলে। এতিয়া আকৌ মানে ঠাণ্ডা ভাৱতো দিছে আৰু শীতল ভাৱতো, বৰষুণ আহোঁ আহোঁকে আছে কিন্তু বৰষুণ বৰষুণ আহা নাই এতিয়ালৈ, সেইটো ভাবিছোঁ কেতিয়া আহে কে এতিয়া নাহে, মোৰ বাহিৰলৈ ওলাব লাগা আছে। এই পাঁচটা চাৰে পাঁচটা মানত তেতিয়া আহিলে ত আৰু অসুবিধা হ'ব। সেইটোৱে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ।
অঁ, মই অলপ বাহিৰত গৈছিলো তাৰপিছত এতিয়া ঘৰতে আছো, অলপ কাম আছিল সেইকাৰণে বাহিৰত ওলাই আছিলো। আৰু বাকী যা ৰ'দ দিছে অলপ বতাহ দি আছে আমাৰ ইয়াতে।
বতাহ দি আছে ন তোমাৰ তাতেও, এই বৰষুণ হৈছিল নেকি?
বৰষুণ হৈছিল। অলপ দিছিল পোহৰত এতিয়া নাই দিয়া।
এন এতিয়া হেৰি পূজাও আহি আছে ন, দুৰ্গা পূজা তাৰ পিছত কালী পূজা। তাৰপিছত আৰু আকৌ সৰস্বতী পূজাও আহি আছে আমাৰ। কিন্তু বাৰু নেক্সচ ইয়াৰতে হ'ব বছৰত হ'ব। এইটো বাদ দিয়া বাৰু, তুমি কালী পূজাৰ বাবে এনে কিবা পৰিকল্পনা কৰিছা নেকি বিশেষ। কি কৰিবা কি নকৰা।
অ কালী পূজাতটো আমাৰ মানে বম ফুটাও আৰু। লাইট লগাও, নতুন কাপোৰ পিন্ধো আৰু কি মানে কি কেতিয়াবা মানে আমাৰ ইয়াতে পেণ্ডেল পুণ্ডল হয় আৰু। অঁহ ফাংচন ফাংচন এন অল হয় তো তাতে যাও আমি।
এই উদযাপন কৰিব আৰু ন, আমাৰ কালী পূজাটো।
অঁহ
তোমাৰ কালি পূজাত মইতো একো নকৰো বিশেষ কিবা। সেই তোমাৰ কালী পূজাত চবতকে ভাল লগা বস্তুটো কি হয় নো?
মোৰতো বিশেষকৈ সন্ধিয়াৰ পৰিবেশটো বহুত ভাল লাগে। এক চাৰিওফালে লাইট দি পূজাৰ চজা সকলো মিলি বহুত ধুনীয়া লাগে।
এ‌ পুৰা আমাৰ দৃশ্যটো আলোকিত হৈ থাকে ন, চবতে আলো আলো ইমান আলো হৈ থাকে পুৰা। মানে সেইটোত জগমগাই থাকে আৰু আলোকিত হৈ থাকে পুৰা।
অ মানে কালিটো সেইটোৱে ন মানে অন্ধকাৰৰ অন্ধকাৰ আৰু খাৰাব খাৰাবৰ ওপৰত আঁহ আঁহ মানে পোহৰটো যে সেইটোয়েটো কালী পূজা।
অ সেই এইটো কিবা হেৰি ৰামৰ কথাৰ লগত কিবা জড়িত হৈ আছে নেকি কিবা তেনেকুৱা মানে কিবা অন্ধকাৰৰ কথা যিটো কলা তুমি তেনেকুৱা কি মই মানে সেই ধৰিব পাৰি আছো কিবা আমাৰ আগতে কিবা ৰামৰ কথা সটো আছিলে মানে তেতিয়া মানে ৰামে যেতিয়া বৰফ লৈ গৈছিলে আৰু শুনিছিলো মই তেতিয়া মানে কিবা আমাৰ তাতে হেৰি আয়োধাৰ যিটো আছিল ন অ তেতে কিবা মানে কিবা অন্ধকাৰ হৈ আছিল বুলি কিবা চৌধ্য বৰৰ বনমান যিটো আছিল চৈধ্য বৰ কিবা মানে এ লাইছে আকৌ জলোৱানপুৰা অন্ধকাৰ হৈ আছে যেতিয়া মানে আৰু উভতি আহিলে তেতিয়া মানে পুৰা আলহ চালহ জ্বলাই কিনে মানে এই বোমা চমা সূতা কিনিৰ পৰা উদযাপন কৰিছিল তে তেনেকুৱা কিবা হেৰি নেকি অন্ধকাৰ কথা ল কিবা ক আমাৰ কালি পূজাত তেনেকুৱা কি কিবা জড়িত হৈ আছে নেকি মই মানে শুনিছিলোঁ কেতিয়াবা মানে হেৰি ইউটিউবত শুনিছিলোঁ তাৰপিছত ইনষ্টাৰ ৰিলচত চাইছিলোঁ
শছা সঁচাই কথাই শুনিছা তুমি এইটোয়ে হয়
হয় নহয় জান
হয় হয় আৰু ৰামে মানে ৰামে যে ৰাৱণৰ ওপৰত সেইটো লাভ মানে সীতা হৰণ কৰি লৈছিল যে ৰা ৰাৱণে
উম
সেইটোয়ে হয়
অ সেই আমাৰ কালী পূজাতো দুইদিনা হয় ন
কালি বজাত দুই তিনিদিন কে কেতিয়াবা তিনিদিন হয় চাগে আমক্ষ আমসস্থাৰ অমাৱস্যা সময়ত হয় কালী পূজাতো
গাঁৱৰ ঘৰ সময়তে হয় বেছিকে বেছিকৈ মানে আমাৰ ঘৰ সময়তে হয় সেইটো কালী পূজা যিটো আছিলে তোমাৰ কিবা হেৰি বোলে কিবা কালিমাৰ কিবা জিভাটো ওলাই থাকে তাৰপিছত কিবা শিৱৰ অ পেটৰ ওপৰত বা ভৰি দি থাকে কিয় নাথাকেনো এইটো কিমান জান নেকি তেনেকুৱা কিবা কিহৰ কাৰণে তেনেকুৱাকে থাকে আৰু মই মানে বিশেষ কিবা শুনা নাই মই অকমান অকমান শুনিছিলো
মই শুনিছিলো মানে তলিমাই কিবা ক্ৰধ হৈ গৈছিল ছিল ক্ৰোধ হৈ গৈছিল মানে সং সংসাৰৰ পৰা ত চবক মানে কাটি পেলাইছিল তেতিয়া মানে শিৱ ঠাকুৰে মানে সৰু বা চা হৈ কেনে কালিমাৰ মানে ভুৰিৰ তলত মানে শুই গলে তেতিয়া কালি মাহ যেতিয়া মানে আহ শিৱৰ পে পেটত পাৰা দি পাৰা দিলে ত' তাই গম পালে যে সেইটো কি কৰিল সেই কাৰণে তেতিয়া মানে তাৰ জিভাতোওলাই গৈছিল
আচ্া তেনেুৱাগেোমাৰ দে প তেনেকুৱাগে পূজাটো হয় ন
অ অ অ
সে কিবা কালিমাৰ ওচৰত মই কিবা থাক দুটা কিবা আহ আৰু কিবা থাকে নেকি দুতা কিবা তেনেকুৱা
অ ময়ো শুনিছো মানে চেলা চামুণ্ডা চেলা চামুণ্ডা বোলে থাকে বোলে তাই লগত
আৰু কিবা কুকুৰা থাকে নেকি বা মানে কুকুৰা ন তেনেকুৱা কিবা এটা তোকো চাইছিলো আৰু কালিমাৰ লগত কি আছিল ন শিয়াল আছিল নে এইটো কিয় কুকুৰা আছিলে কব পাৰা নেকি? মই মানে মনত নাই চাইছিলো মানে সেইটো মনত আছে।
নাই, মইতো মানে এনেকা কিবা মানে শুনা নাই মানে।
শুনা নাই ন বাৰু?
নাই নাই শুনা নাই, বাকী তোমাৰ তোমাৰ তাতে কেনেকে হয় কালী পূজা?
কালী পূজাটো আমাৰ ইয়াতে বাৰু হেৰিকে মানে আমাৰ আগদিনা আৰু কিবা পেণ্ডেল - চেণ্ডেল বনাই। বনাই কিনে তাৰ পিছদিনা আমাৰ মূৰ্তিটো আনে আৰু পূজা হোৱাৰ আগদিনা মানে। তাৰতে পূজাৰ মূৰ্তিটো আনি কিনে যেতিয়া থৈ দিয়ে তাৰপিছত আমাৰ ইয়াতেতো এতিয়া ভালে হ'ল, আমাৰ আ আগৰ মাহটো মানে কি হৈছিলে আগৰ বছৰত, তোমাৰ আমাৰ ইয়াতে মন্দিৰতে পু পূজাৰ হেৰিতো বনাইছিলে আৰু মূৰ্তিবিলাক, বাহিৰৰ পৰা কিনি আন নাছিলে, আমাৰ ইয়াতে বনাইছিলে, মন্দিৰত।
অঁ'। অ' আচ্ছা, মইতো লগৰ মানে মোৰ লগৰ কেইটাৰ লগত বান্ধৱী বন্ধু বান্ধৱীৰ লগত অলপ পুৰি আছে। ঘূৰি ফুৰা, ঘূৰি ফুুৰো আৰু ফট - ফট তোলো আমি একে একেলগত।
অ মই বিশেষ তেনে নকৰো, মই ঘৰতে থাকো, কালি পূজাৰ এনে বিশেষকৈ গ'লেই মানে ক'ব পাৰ আমাৰ ইয়াতে ওচৰে- পাজৰে দুটা, তিনিটা মান হয় মই অকল গৈ কিনে ফুৰি কিনে আহো আৰু। ইমান বন্ধু বান্ধৱীৰ লগত কালি পূজাত নোলাও ইমান। ভাল নালাগে মোৰ ইমান, ই তাতে ঘৰত বহি কিনে হেৰি আনন্দ কৰোতে ভাল লাগে।
তোমালোকৰ ঘৰত কালি পূজাৰ দিনা কিবা বিশেষ খাদ্য কোবা কিবা বনাই নেকি?
হয় খাদ্যতো বনাই বাৰু, হেৰি ৰুটি - ৰুটি এনেকুৱা কিবা হয়। আমাৰ ঘৰত বিশেষকৈ মাংসটো হয় কিন্তু মই মাংস নাখাওঁ মোৰ কাৰণে পনীৰতো হয় আৰু।
অঁ'।
তুমি মাংস খোৱা নেকি?
মই মাংস খাও মই। মানে ঘৰত মানে নহয় মানে মোৰ দেউতা মানে সদায় মানে ভেজ খাই মানে সি লাইফ টাইমৰ কাৰনে ভেজ লৈ লৈছে, সেইটো এটা, কিবা আছে ত সি অ ক তাৰ কাৰণে মানে মইও মানে আমিও খাব নোৱাৰো মানে ঘৰত আ আনিব নিদিয়ে আমাক এলাও নকৰে। ত আমি বাহিৰত গ'লে আমি খাওঁ আমি মই, মোৰ ভাইটি।
সেইটো ভালেই চোন, ঘৰ মাংস - মাংস নহয় এইটো ভালেই। মই ভালেই পাওঁ তেনেকুৱা হলে, আমাৰ ঘৰত মানে হয় মানে মোৰ দেউতাহতে খাইটো, মোৰ খুৰাহতে এক জইণ্ট ফেমিলি হয় আমাৰ। ত তেনেকুৱাকে আমাৰ ঘৰত হয় আৰু, মই ইমান বেছি এটা ভাল নাপাওঁ আৰু।
হয় তুমি দীপ, দীপ জ্বলাবলে ভাল পোৱা নেকি?
অ' দীপ জলালেটো, জাকি জলৰ ভালেই পাওঁ মই, কালি পূজাতো সেইটোয়ে মেইন ন। কালী পূজাত দিয়া জলোৱাটো আৰু। যিটো প্ৰদীপটো হয় আমাৰ, সেইটো জ্বলোৱাটোৱে মেইন। উম ছব জাগাত উ আলোকিত হৈ থাকে ন, উজ্জ্বল চব বস্তু আমাৰ ইয়াতে আলি আলিফালে, ত উজ্জ্বল হৈ কিনে ইমান ধুনীয়া লাগে ন?
মানে শান্ত আৰু আনন্দৰ অনুভৱ হয়।
হয় এইটো হয়ে বাৰু।
বহুত মানে আ আ আত আ আত
তেনেকুৱা তুমি কিবা অনুভৱ কৰিছা নেকি? কালি পুজাত তোমাৰ মানে মনটো কেনেকুৱা লাগে?
তবাজি-আতচবাজি ফুটায়। মানে, মানে কিন্তু মোৰ মতে মানে সাৱধানত অৱলম্বন কৰিতো বহুত মানে দৰকাৰ আমাৰ কাৰণে।
হয়।
আৰু শব্দ মানে শব্দ কম হোৱা আ তচবাজি ব্যৱহাৰ কৰিলে পৰিবেশটো আৰু সৰু ল'ৰা ছোৱালীৰ মানে বয়োজ্যেষ্ঠ আৰু জীৱ জন্তুৰ বাবেও ভাল ন'।
উম, এইটো টো ভালেই। নাই আতচবাজিটো সাৱধানেৰে ফুটাব লাগে আৰু মোৰ মতেতো নুফুটালেই ভাল, কাৰণ এই আমাৰ কুকুৰ মেকুৰীবোৰৰ যিবিলাক আছে সেইবিলাকে বহুত ভয় পায়, এইবাৰ আৱাজ হয় ন, আৱাজৰ কাৰণে তেখেতে বহুত ভয় পায়। মোৰ মতেতো নুফুটোৱাই ভাল। এই যিবিলাক ইক' ফ্ৰেণ্ডলি আছে, সেইবোৰ ফুটালেই বেছিকৈ ভাল বুলি মই ভাবোঁ আৰু। সেইকাৰণে মইতো নুফুটাৱেই বেছিকৈ।
হয়, উৎসৱটো মান আনন্দৰে পালন কৰাৰ লগতে আনৰ কথাও ভাবিব লাগিব আমাৰ।
হয়টো ভাবিব লাগিবই। সেই তুমি কালী পূজাৰ দেন
কি ক'লা?
বাৰু?
মানে এইবাৰ কালী পূজাৰ বাবে কিবা বিচেষ পৰিকল্পনা আছে নে?
নাই, মোৰতো তেনেকুৱা নাই।
অ'। মই মানে পৰিয়ালৰ লগত পূজা চাম, অলপ ওলাই ঘূৰিম আৰু ফটো তুলিম।
অ', তোমালোকৰ পিনে কালি পূজা কেইটামান হয়, নো মই সেইটো সুধিবলৈ বিচাৰিছিলোঁ?
কি, কি ক'লা?
তোমালোকৰ পিনে কালি পূজা কেইটামান হয়?
আমাৰ ইয়াতে দুটা তিনিটা চাৰিটা, চাৰিটা মান হয়।
চাৰিটা মানো ওচৰে পাজৰে হয়, নেকি দূৰত, দূৰত হয়।
ওচৰে পাঁজৰে চাৰিটা মান হয়, আৰু দূৰত, দূৰত মানে আ শান্তিপুৰত মানে হয়, আৰু এটা দুটা হয়, তাতে।
অ', দিয়া ঠিকে আছে দিয়া। হেৰি বাৰু তোমাৰ তাতে আজি কিবা সেনেকুৱা হৈছিল নেকি, বা ভূমিকম্প টাইপ হৈছিল নেকি? আমাৰ ইয়াত মানে হৈছিল মানে। ভূমিকম্পতে হৈছিল নেকি, ভূমিকম্প, ভূমিকম্প?
আমাৰ ইয়াতে মানে দু তিনিদিন আগত দু তিনিদিন নহয়, মানে এম এ তিনি- তিনি সপ্তাহ আগত হৈছিল আমাৰ ইয়াতে, বহুত ডাঙৰকে হৈছিল বাপ ফাইভ পইণ্ট কিবা এটা হৈছিল, আমিতো ঘৰত পুৰা মানে ওচৰে পাজৰে গ'লো। ভয় লাগি গৈছিল আমিতো ভাবিলোঁ আজিয়ে সমাপ্ত, আজিয়ে সমাপ্ত চা গে আমাৰ আৰু নাই।
ইমান প্ৰকপটো ভালে দেই, বেয়া কৰি দিছে মানে এইটো।
অ', হয়, হয়।
আমাৰ ইয়াতো হৈছিল, ইমান জোৰত হোৱা নাই। আমাৰ ইয়াতে মোটামুটি ফ'ৰ পইন্ট তেনেকুৱা কিবা আছেই আৰু।
অ'।
ইমান জোৰত দিয়া নাই, ইমান জোৰত দিলেতো শেষে ন।
অ', শেষেই আমাৰতো মইতো চাই আছো মানে নিউজ বিলাকত কিবা বোলে এটা বহুত ডাঙৰ ভূমিকম্প দিব বোলে নৰ্থ ইষ্টত। কিবা নদী নদী এই পাৰ হৈ যাব মানে এই নিউজ বিলাকত দি থাকে, কিবা নাজানো এইটো ফেক নে আচল।
দিয়া ঠিকেই আছে, তোমাৰ কথা পাতি ভালেই লাগিল দিয়া।
ঠিকে আছে হ'ব দে, ভাল থাকিবা।